হেল্ল'
অ ভাই নমস্কাৰ
অ কি কৰি আছা?
হেল্ল'
হেল্ল' কি কৰি আছ‌ তুমি?
অ মই এনে আছো ঘৰতে বহি আছিলো, কি কৰিম ইয়াতে বৰষুণ দি আছে না জোৰেকে।
অ গম পাইছো, বাকী খানা-চানা হল তোমাৰ?
এ হ'ল এতিয়াই খালো জাষ্ট
কি খালা?
এনে ভাত, দালি আছিল আৰু ভেন্দিৰ ভাজা আছিল।
অ হয় নেকি?
অ সেইটোৱেই খাই দিলো আৰু কি কৰিম, আজি পুৰা নিৰামিষ।
অঁ আজি নিৰামিষ নেকি খালা।
অহ আজি শনিবাৰ না অ। অ সেইকাৰণে খোৱা নাই চিকেন-চিকেনবিলাক।
মাংস-চাংস খোৱা নাই বাৰু নেকি বাকী দিম বাকী আৰু কোৱা তোমাৰ সেই দিনবোৰ কেনেকুৱা চলি আছে আৰু?
এই চলি আছে আৰু এনে ৰাতিপুৱা কিমানত মই ৰাতিপুৱা দহটাত উঠিছোঁ।
হুম-হুম-হুম।
উম, দহটাত উঠি পুৰা ফ্ৰেছ-ফ্ৰেছ হৈ ব্ৰেড-চেড খালো আৰু। ব্ৰেড-চেড খাই লৈ পুৰা, ফোন চাই আছিলো পুৰা। এ এটা চিনেমা আছিল, চিনেমা চাই আছিলো বিৰাট ভাল লাগছে।
কোনটো চিনেমা?
এ এটা আছিল প্ৰীতম পেড্ৰ চিনেমা আছিল এটা। ৱেব চিৰিজ, অ সেই অ এইটোৱেই চাই আছিলো, বিৰাট ভাল হে চাবি-চাবি তইও চাবি।
অ চাম ৰবা, ময়ো চাম ৰবা তুমি চাইছা যদি তুমি জনাইছা মোক। তে মই একদম। পাম আৰু মানে চাই আছোঁ।
অ চাবি আজি চাবি।
উম আৰু বাকী কলেজ-চলেজ যাই আছ নে নাই?
কলেজ-চলেজ ক'ত যাই আছো মোইতো - একজাম চলি আছিল না, পৰীক্ষা চলি আছিল মোৰ সেই কাৰণে মই গৈছিলোঁ। খালি পৰীক্ষাটো দিছো আৰু আহিছো মই ক্লাছত যোৱাই নাই মই।
কিয় যোৱা নাই ক্লাছত?
এ এনে মন কৰা নাই আৰু
অ হয় নেকি?
যাম তাতে খালি যাম তাতে খালি বহিবই লাগে।
উম উম।
অ বোৱাতে-বোৱাতে পিছফালে পুৰা বিজ উঠি যায়।
এক ছেকেণ্ড ৰবা চোন- না লাইব্ৰেৰি হা লাইব্ৰেৰি লাইব্ৰেৰী। কিছ খা গ নাইছ ন খে উম হেল্ল'।
অঁ কোৱা?
অঁ মানে কলেজ-চলেজ যোৱা নাই এতিয়া মানে পৰীক্ষা দি আছিলে, তোৰ -
অঁ দুইদিন মান আছিল পৰীক্ষা এইটো দিছো আৰু সোমবাৰৰ পৰা আহিম ৰেগুলাৰ।
অ অ সোমবাৰৰ পৰা মানে আহিবা তুমি আৰু নেকি? উম -
সোমবাৰ সোমবাৰৰ পৰা শুক্ৰবাৰলৈকে
উম ফুৰা ভালে আছে তুমি আহিবা আৰু মানে ভাল লাগিব আৰু, মানে চোৱা না বহুত লগৰকেইটা এতিয়া বৰ্তমান কলেজ আহা নাই বাৰু কাৰণ এডমিছন তোমাৰ চলি আছে হয় নে নহয়?
সেইটোয়ে কথা।
অঁ আৰু বহুত লগৰ কেইটা এতিয়া অহাও নাই আৰু আমি ল'গো ধৰা নাই বহুত দিন হৈ গ'ল আৰু।
অ', অ ',
তেতে মানে চব সকলোকে আহিব লাগে আৰু লগ চক ধৰিব লাগে হয় নে নহয় মানে কাৰণ একমাহ বন্ধ আছিল তোমাৰ
আৰু চবে বেলেগ - বেলেগ জাগাত থাকে না।
অ, চবে বেলেগ - বেলেগ জাগাত থাকে। আৰু আমাৰ লগো নহয় আৰু মানে যিহেতু আমাৰ কলেজতে অকল লগ কলেজতে আমাৰ লগ হয়।
হয়।
অঁ সেইটোৱে আৰু। কি কবা আৰু মানে সেয়াই আৰু বেছত খানা ৰ'বা মানে এতিয়া আমান মানে আমাৰ অ, কি কয় মেচ ফিচটো বাধাই দিছিল।
অ, ভাই মই শুনা পাইছো যে মেচ ফিজটো বাঢ়াই দিছে পুৰা একদম?
অ মানে তোমাৰ চাৰে চৈধ্য হাজাৰ টকা হৈছে আৰু।
অ',
উম,
চাৰে চৈধ্যহাজাৰ কৰিছে মানে খানাটো ভাল দিব নেকি?
খানাটো মানে ভাল মানে এতিয়া বৰ্তমান তোমাৰ ভালে দি আছে ঠিক আছে।
অ',
বৰ্তমান ভালে দি আছে এতিয়া চাও আৰু আগত কি হয় কেনেকুৱা
মানে ৰাতিপুৱা কি - কি দে?
ৰাতিপুৱা তুমাৰ কণী দিয়ে, কল দিয়ে আৰু কেতিয়াবা কেতিয়াবা তোমাৰ সেই কি ক'য় চাওমিন দিয়ে নহলে পুৰি চব্জি দিয়ে।
অ, হয় নেকি?
আৰু অ, আৰু চাহ দিয়ে লগতে।
আচ্ছা ভালেখিনি দি আছে দেখোন।
অ, ভালে দি আছে তোমাৰ আৰু তোমাৰ সেই কি কয় না তোমাৰ পুৰি কেইটা জানা পুৰি কেইটা পুৰি নহয় তোমাৰ পাপ - পাপৰ বনি যায় গম পাইছা?
অ, পাপৰ।
মানে তোমাৰ পুৰি কেইটা মানে পাপৰ নিচিনা বনি যায় হা। আৰু অ, সেইটো মানে কেনেকে খাও এতয়া খুৱাই মানে, উম, তাকে পুৰা তেল তেল দি বনাই দিয়ে আৰু।
অ, আৰু এইটো চ চব যিটো পুৰা একদম জোল যেনেকা পানী পুৰা।
চব্জিতটো মানে চোৱা, আগতে তোমাৰ চব্জি দিছিল হা, এতিয়া মানে কি দিয়ে জানা এতিয়া তোমাৰ পুৰিৰ লগত দালি দিয়ে অ, ডালি দিয়ে টোমাৰ জানা?
কিহৰ দালিবে?
এনেই আৰু তোমাৰ কিহৰ মানে মচুৰৰ দাইল দি দিলা ৰহৰৰ দাইল দি দিলা বা
পুৰিৰ লগত মচুৰৰ দালি খাবি।
অ, মানে সেনেকুৱা সেন গম পাইছা।
হৈছে আৰু।
হেহে। কি ক'বা আৰু উপায় নাই আৰু সেনেকে খাবা লাগব আৰু যিহেতু আমি হোষ্টেল লাইফ জীয়াই আছো আৰু। কি কোৱা ইমান আৰু ঘৰৰ নিচিনাটো খানা নাপাওয়ে আৰু। তুমি জানাই আৰু, হয়নে নহয়।
গৰুৰ নিচিনা খানা ক'ত পাবি হোষ্টেলত।
এ তাকে আৰু সেই তুমি কৰ'বাত এনে বন্ধত ক'ৰবাত ফুৰিব গৈছা নে নাই।
যোৱা নাই মইতো গুৱাহাটীতে আছিলো মই।
গুৱাহাটীত মানে কি কৰি আছিলা?
এ এনেই আছিলো আৰু খুৰাৰ ঘৰত।
খুৰাৰ ঘৰত আছিলা। কি - কি কৰিলা খুৰাৰ ঘৰত?
এ খুৰাৰ ঘৰত এনে আছিলোঁ আৰু ক'ত-ক'ত বা ফুৰিবলৈ গৈছো আৰু। এ মানে ওচৰতে আছিলোঁ মানে ক'ত ক'ত বা গেছিলো এনে।
আচ্ছা হয় নেকি? মই আছিলো ৰবা তোমাৰ সেই বন্ধৰ দিনা তোমাৰ ফুৰিবলৈ গ'লো আৰু। আহ তোমাৰ সেই কি কয় শ্বিলং গেছিলো আৰু।
শ্বিলং গৈছিলা?
অ, শ্বিলং যোৱাৰ পিছত তোমাৰ, সেই তাতে আৰু মানে বহুত মানে পাঁচদিন মান তাতে থাকিলোঁ আৰু গম পাইছা।
অ, শ্বিলঙত বোলে একটা লেক আছে না লেক-লেক কি কৰবা লেক আছে এটা
অ, তাতে মানে লেক আছে, মানে হে এলিফেন্ট বুলি এলিফেন্ট ফল বুলিও ক'ব পাৰা আৰু তোমাৰ ডাউট কি ৰিভাৰ আছে? অ, তাতে সেই তাতে মানে সেইয়া তোমাৰ অসম আৰু বাংলাদেশৰ তোমাৰ বৰ্ডাৰ বুলি কয়।
আচ্ছা।
অ, তাতে মানে সকলোকে মানে, চবে যায় আৰু ফুৰিবলে আৰু। তাতে আমি আছিলোঁ আৰু, এ বহুত ভাল লাগিছিল ৰবা। তাতে মানে কোঠা-চোঠা লৈছিলোঁ আমি বাৰে বহুত ভালকে আৰু। আৰু খান, খানা-চানা খাইছো, মানে বহুত ভালে খানা খালো ৰ'বা তোমাৰ।
আচ্ছা।
উম' এ সেইটোৱে আৰু মানে আছিলো আৰু শ্বিলং। শ্বিলং যোৱাৰ পিছত ঘৰত আহিলো আৰু ঘৰত আহি কিনে তোমাৰ সে, আমাৰ কলেজৰ ইণ্টাৰ্ণচিপ আছ আছিলে। ইন্টাৰ্ণচিপ কৰিলোঁ আৰু।
অ, কলেজৰ পৰা না?
অ, হয় তোমাৰ সেই
কলেজৰ পৰা দিছে না এনে?
কলেজৰ পৰাই দিছে তোমাৰ।
অ-অ, ক'ত?
এ তোমাৰ, আমাৰ গুৱাহাটীতে দিছিল, তোমাৰ সেই কি কয় উলুবাৰী চাইডতে।
অ, উলুবাৰী চাইডত অ-অ, হয়-হয়।
নেহৰু ষ্টেডিয়ামত কৰিছোঁ, তাতে মানে এটা ডাঙৰকে তোমাৰ সেই ফুটবল ষ্টেডিয়াম বনি আছে তোমাৰ।
আচ্ছা, অ-অ মইয়ো শুনি পাইছোঁ।
তাতে মানে তোমাৰ সেই কি কয় অ' এল এন টিৰ আন্ডাৰত কৰিছিলোঁ আমি, এল এন টি কোম্পানীত সেই মানে প্ৰজেক্টতো বনাই আছোঁ, গম পাইছা।
অ, এনে পেইড আছিল না, উইদাউট পেইড?
নহয় মানে সেইটো তোমাৰ পইচা দিব নালাগে মানে।
অ, হয়-হয় আচ্চা।
পইচা নোৱাৰে কৰিছো আৰু মানে এ তোমাৰ জানাই আৰু চিভিলত মানে ইমান অ' মানে
অ, মইতো চিভিলতে আছো। ভাই অ।
আৰু সে তোমাৰ সেই, চি এছ চি তোমাৰ সেই পইচা দিব লাগে আৰু ইণ্টাৰণশিপত।
অ, হয়-হয় কিবা ফিজ লাগে বোলে?
তেওঁতো তোমাৰ সেই প্ৰাইভেট আছে।
অ। চিভিল মানে চিভিল আৰু মেকানিকেলটো চিন্তা নাই।
চিন্তা নাই, কাৰণ সেইটোৱে তোমাৰ পঢ়িব লাগিব, নপঢ়াকে ত তুমি চাকৰি নোপোৱা আৰু।
অ-অ, হয় হয়।
বুজিছা?
চিভিলৰ, চিভিলত বিৰাট খাটনি আছে ৰে।
অ, খাটনি আছে বাৰু, কিন্তু কৰিব লাগে আৰু উপায় নাই না যিহেতু আমি পঢ়ি আছো আমাৰ পৰিয়ালত। চাব লাগিব। বুজিছা সেইটোৱে আৰু। বুজিছা?
অ অ চাও আৰু মইও কি বা হয় আগত। উম মইয়ট চিবিত ময়োতো চিভিলক চিবিলে কৰি আছো মই ময়ো চাওঁ নিজৰ কি হয় বা।
বাকী তোমাৰ সেই বেক পেপাৰ বেক পেপাৰ কেইটা ওলাল নে নাই?
বেগ পেপাৰ কেইটা দিছো মই দুটামান দিছো, আৰু এটা মানে লেব আছে বোলে ত চাৰে কল যে মোক এ মোক আৰু দুই তিনিজন মান আছে। সোমবাৰত আহিবলৈ।
সোবাৰত আহিবলে কৈছে নেকি?
অ।
এ মানে সোমবাৰত মানে কি তোমাৰ একজাম আছে নেকি লেবৰ?
একজাম হ'ব পাৰে ঠিক নাই মানে। ছাৰে কল যে আহিবা একবাৰ সোমবাৰত।
অ। নাই মোৰো মানে তুমি জানাই মোৰো বেয়া হৈছিল আৰু লেব এক্সামটো তথাপ- পিও মোক চাৰে আৰু ওলাই দিছে আৰু। পাছ খৰাই দিছে তোখ, গম পাইছা? মইতো পাছ হৈ গলো আৰু মোৰ বহুত ভাল লাগিলে।
মোকে মোক মোৰে বেগ লগাই দিল।
এ নহয় আৰু তুমিও আৰু মানে তোমাক এ কি কয় তোমাক যেনেকে আজি ভাবিবা লৈছ- ছিল তোমাৰ তাতে তাছত তোমাক নেক্সট দিনা মাতিছিলে তুমি যোৱাই মানে গৈছিলা আক তথাপিও তুমি ক'বা পাৰা নাই আৰু হয়নে নহয়।
ভালকে মানে সেইটো
মই যিহেতু মানে কৈছো আৰু যে মান যিমান পাৰাখিনি কলো আৰু তথাপিও সেইটোৱে আৰু। ওলাই দিলে আৰু ছাৰ।
সেই কাৰণে মোক বেগ লগাই দিলে না।
সেটোৱে ত নপঢ়া ন-
উম তেটোৱে।
উম।
আৰু ছাৰটো অলপমান ষ্ট্ৰিক্ট আছে না সেই কাৰণে।
অ ছাৰ মানে আছে অলপ, শিক্ষকটো অলপমান সেই আছে আৰু এ সেইটো হয়য়ে আৰু মানে সেটো ষ্টিক নহ'লে আৰু তোমাৰ কেনেকে হ'ব, হয় নে নহয়?
অ সেইটোতো নিজৰ কথা হয় না নিজ-
সেইটোৱে আৰু বাকী সেয়ে দিয়া বাৰু।
দিয়া চাও আৰু অ হ'ব।